উম।
অহ, শুনা পাইছানে নাই মাতটো?
উম, শুনিছোঁ শুনিছোঁ। মোৰ মাতটো শুনিছানে?
অহ, শুনিছোঁ শুনিছোঁ। কি কৰিছা?
এইয়া তোমাৰ এনেই চকীতে বহি আছোঁ ফেনখন লগাই লৈছোঁ।
অ', অ' ভালে কৰিছা, ভালে কৰিছা।
উম, খবৰ খাতিৰ ভাল-ভাল। তোমালোকৰ ভালনে?
অহ, আমাৰো ভালেই বাৰু দেই। বাকী ভাত পানী খালা?
উম, খালোঁ খালোঁ খালোঁ। তোমালোকে খালা নহয়?
অহ, এই জাষ্ট খায় মেলি আহিছোঁ আৰু। তাকে খেতি বাতি কৰিছানে নাই?
উম, খেতি বাতি লাগিছে আৰু ককাহঁতে মই তোমাৰ পথাৰলে যোৱা হোৱাই নাই, এতিয়া কাইলে পৰখিলে মানে যামহে এপাক।
অহ', অহ', অহ'। তাকেহে মই তোমালৈ ফোন কৰিলোঁ মানে তোমাক কথা এটা পাতিবলগীয়া আছিলে নহয়। মানে তোমাৰ আলোচনা কৰিব লাগি আছিল, লাগিছিলে আৰু মানে। সৰু কথা এটা মানে এতিয়া ধৰিলোৱা, আমাৰ মানুহবিলাক কি কৰে, আজিকালি যে ইমান সঞ্চয় যে নকৰে। মানে মানুহবিলাকে ভৱিষ্যতটোক লৈ মানে ইমান মানে ভালকে নাভাবে গম পাইছানে নাই‌। ভৱিষ্যতকলৈ মানে তোমাৰ ইমান পৰিকল্পনা নাই গম পাইছানে, নে ভৱিষ্যতৰ কাৰণে এক প্ৰথ চাবলৈ গ'লে সঞ্চয় নকৰে, গতিকে এতিয়া তোমাৰ আজিকালি মানুহবিলাকে যে তোমাৰ ইমান সঞ্চয়টো নকৰে সেইটোত তুমি কি বুলি ভাবা? এইটো সঞ্চয় কৰাটো উচিত মানে সঞ্চয় নকৰাটো উচিত নে, নে সঞ্চয় কৰাটো উচিত?
এতিয়া যদি আমি ভালদৰে লক্ষ্য কৰোঁ, আমাৰ যিটো আৰ আৰ্থিক সঞ্চয় আচলতে আমাৰ ভৱিষ্যতৰ কাৰণে আমি যিবোৰ সঞ্চয় কৰোঁ সেইটো আচলতে আমাৰ বাবে বহুত উপকাৰী, ইয়াৰ পৰা কোনো অপকাৰ নহয়। কাৰণ চোৱা এতিয়া আমি যেনিবা ধৰা আমাৰ ভৱিষ্যতৰ কাৰণে বা নিজৰ ভৱিষ্যতে হওঁক বা আমাৰ ল'ৰা-ছোৱালী ছোৱালীৰ ভৱিষয়তে হওঁক। এই ক্ষেত্ৰত যদি আমি সঞ্চয় এটা কৰি থওঁ তেতিয়া কি হ'ব আমাৰ ভৱিষ্যতে কি হ'ব যেনিবা বিভিন্ন ধৰণৰ দুৰ্যোগ আহিলে, প্ৰাকৃতিক দুৰ্যোগে হওঁক, যিয়ে হওক।
তেতিয়া কি হ'ব আমাৰ বিভিন্ন ধৰণৰ অসুবিধাই আমাক দেখা দিব পাৰে। সেই ক্ষেত্ৰত কি হ'ব আমি যদি আৰ্থিকভাৱে আমি সঞ্চয় কৰি থওঁ ভৱিষ্যতৰ কাৰণে। আমি সেই অসুবিধাত পৰা আমি মানে সুবিধা লৈ মানে হেৰি ৰূপান্তৰ কৰিব পাৰিম। এতিয়া কি হ'ব কিছুমান আমি মানুহ দেখিছোঁ যিয়ে কি কৰে। মানে বিয়া পতাৰ আগৰ পৰাই, মানে সৰুৰে পৰা তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে সঞ্চয় কৰা যিটো স্বভাৱ সেইটো দেখিবলৈ পোৱা যায়।
হয়, হয়।
এতিয়া তেওঁলোকৰ ক্ষেত্ৰত কি হয়, তেওঁলোকৰ যে সেই সৰুৰ পৰাই সঞ্চয় কৰা যিটো স্বভাৱ। সেই স্বভাৱটোৱে কি কৰে তেওঁলোকৰ ভৱিষ্যতটো উজ্জ্বল কৰি তোলে আচলতে। কাৰণ, চোৱা তেওঁলোকে যিহেতু সঞ্চয় কৰে, তেওঁলোকে ভাবে যে আমাৰ ভৱিষ্যতটো আমাৰ উজ্জ্বল হ'ব যদি আমি সঞ্চয় কৰোঁ।
তেওঁলোকে কি কৰিব তোমাৰ এ ডেইলি তোমাৰ ধৰা কিছুমানে টেকেলি ব্যৱহাৰ কৰে, বা কিছুমানে তেনেকুৱা বাঁহৰ চুঙাত এনেকুৱা পইচা জমা কৰে। সেই তেনেকুৱা ধৰণৰ আৰু কিছু মানে কি কৰে যিহেতু ডিজিটেল যুগ তেওঁলোকে অনলাইন বেংকিঙৰ জৰিয়তে তেওঁলোকে বেংক একাউণ্টতো তেনেদৰে জমা কৰি ৰাখে, সেই ক্ষেত্ৰত কি হ'ব তুমি যদি দহ টকা কৰিলা জমা কৰিলা, কাইলৈ তোমাৰ বিশ টকা জমা কৰিবলে মন যাব। সেই তেনেদৰে গৈ গৈ গৈ গৈ তুমি কি হ'ব লাষ্টত তুমি পাঁচশ টকা এহেজাৰ টকা তেনেকে মানে যিখিনি আমাৰ ৰাহি ধন সেইখিনি জা কৰিবলে মন যাব। তেতিয়া কি হব তোমাৰ ভৱিষ্যতে ধৰি লোৱা তোমাৰ ল'ৰা ছোৱালীয়ে পঢ়াৰ ক্ষেত্ৰতে হওঁক বা তেওঁলোকৰ ভৱিষ্যতৰ ক্ষেত্ৰতে হওঁক সেই ক্ষেত্ৰত কি হ'ব এই আৰ্থিকভাৱে আমি যিখিনি সঞ্চয় কৰি থৈছিলো সেইখিনি সেইবোৰ কামত মানে একদম সহজ ভাৱে হৈ যাব। কাৰণ কিছুমান মান নুহ এনেকুৱাও দেখিছো যিয়ে কি হয় একদম কিছুমান দৰকাৰী কামৰ যিখিনি একদম মুৰা মুৰি টাইম সেই সময়খিনিত তেওঁলোকৰ কি হয় হুৱা দুৱ লাগি যায় বা পইচা যোগাৰ কৰিব নোৱাৰে। এতিয়া ধৰি লোৱা তোমাৰ এই ভৱিষ্যতে যেনিবা ডাঙৰ বেমাৰ এটা হ'ল তোমাৰ পইচা পাতি দিব পৰা এনেকুৱা পৰিয়ালৰ কোনো মানুহ নাই, তেতিয়া যদি তুমি সৰুৰ পৰাই তেনেকে ঞ্চয় কৰি যোৱা বা নিজৰ ভৱিষ্যতৰ কাৰণে যেনেকে সঞ্চয় কৰি থোৱা, তেতিয়া তোমাৰ সেই ৰোগৰ পৰা তুমি আৰোগী হবলৈ বেছি সময় নালাগে। কাৰণ তুমি নিজৰ কাৰণে সঞ্চয় কৰি থৈচাই। তেতিয়া কি হ'ব, তুমি সেই সঞ্চয় ধন খিনি উলিয়াই তোমাৰ সেই চিকিৎসাত লগাব পাৰিবা, যাৰ ফলত কি হ'ব কাৰো ওপৰত তুমি আশা নকৰাকৈ নিজৰ ৰোগটো তুমি একদম প্ৰতিকাৰ কৰি একদম ধুনীয়াকৈ আকৌ ওলাই আহিব পাৰিবা। এ আচলতে তেনেকুৱা ক্ষেত্ৰতে নহয় আৰু বহুত ক্ষেত্ৰত দেখা যায়। মাক দেউতাকে কি কৰে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ সঞ্চয় কৰে, আৰু আজিকালি তোমাৰ সঞ্চয়ৰ ব্যৱস্থাটো একদম ভাল হৈ পৰিছে। কাৰণ তুমি বিভিন্ন বেংকত বা বিভিন্ন ধৰণৰ তেনেকুৱা ফাণ্ড আছে, যিবিলাকত কি হয় তুমি পইচা ফিক্স ডিপজিট কৰি জমা কৰিব পাৰা। এতিয়া ধৰি লোৱা তেনেকুৱা বস্তু বিলাকত যদি তুমি এক লাখ টকা তুমি তিনি বছৰলৈ জমা কৰিলা সেই তিনি বছৰ পিছত সেই ইণ্টাৰেষ্ট ইণ্টাৰেষ্ট চব মিলাই পেলাই কি হয় তোমাক সেই এক লাখটো দুই লাখ বা আঢ়ৈ লাখ টকা হৈ তোমাক ঘূৰাই দিয়ে। সেই ক্ষেত্ৰত আচলতে চোৱা সঞ্চয় ব্যয়ৱস্থাটো চৰকাৰে হওঁক বা সেই প্ৰতিষ্ঠান সমূহে কিমান সুযোগ কৰি দিছে আমাৰ বাবে কিমান সুবিধা কৰি দিছে। সেই ইমানবোৰ সুবিধা পোৱাৰ পিছত যদি আমি ভৱিষ্যতৰ কাৰণে সঞ্চয় এটা নকৰো। আমাৰ যদি ভৱিষ্যতে ধৰা বিভিন্ন ধৰণৰ বিপদ আহে তেনেহ'লে আমি সেই বিপদৰ পৰা কেনেকৈ উদ্ধাৰ পাম, সেই ক্ষেত্ৰত মানুহে চিন্তা কৰি আছে। আচলতে নিজৰ কাৰণে হ'লেও বা নিজৰ পৰিয়ালৰ কাৰণে হ'লেও ভৱিষ্যতৰ কাৰণে সঞ্চয় কৰাটো অত্যন্ত দৰকাৰী। এতিয়া তুমি ধৰি লোৱা এল আই চি আজিকালি এটা মানে ফাণ্ড আছে যিটো এল আই চি বুলি কয় আচলতে লাইফ ইঞ্চুৰেঞ্চৰ নিচিনা এটা কাম কৰে, সেই তাত যদি তুমি পইচা জমা কৰি থোৱা, কিছুমানে কি কৰে ডাইৰেক্টলি চাৰি পাঁচ বছৰৰ কাৰণে মানে ফিক্স ডিপজিট কৰে, আৰু কিছুমানে কি কৰে সেই ডিপজিট টো কি কৰে সেই ফিক্স ডিপজিটটো মাহে মাহে দি থাকে। সেই ক্ষেত্ৰতো যদি তুমি তিনি বা চাৰি বছৰ কাৰণে তেনেদৰে ডিপজিট কৰি থোৱা তেতিয়া কি হ'ব চাৰি বছৰৰ পাছত তুমি সেই যিমান পইচা ডিপ'জিট কৰিছিলা তাৰ দুগুণ তুমি ঘূৰাই পাবা। যাৰ ফলত কি হ'ব তোমাৰ ভৱিষ্যতৰ যিসমূহ কাম কাজ সেইসমূহ কৰাত তোমাৰ সুবিধা হৈ যাব।
উম।
সেই তেনেকুৱা ধৰণৰ আৰু মানে কথা আছে। যিয়ে কি হয় আমাৰ ভৱিষ্যতৰ সঞ্চয়ৰ পৰা বহুত লাভালাভ পোৱা যায়। কিন্তু বৰ্তমান মানুহে কি কৰে এই সঞ্চয়ৰ ওপৰত গুৰুত্ব নিদিয়ে তেওঁলোকে কি হয় নিজৰ ভাগ্যৰ ওপৰত ডিপেণ্ড কৰি পেলাই জীয়াই থাকে। তেওঁলোকে ভাবে যে এতিয়া আমি অৰ্জন কৰি আছোয়েই ভৱিষ্যতেও যদি আমাৰ কিবা বিপদ হয় আমি অৰ্জনৰ পইচাই সেইখিনি কাম কৰিম। কিন্তু কি হয় পইচাৰ এনেকুৱা এটা বেয়া গুণ আছে যি আমাৰ হাতত অহাৰ লগে লগে পটককে মানে য'ত-ত'ত খৰচ হৈ নাইকিয়া হৈ গুছি যায়। কিন্তু যদি আমি সঞ্চয় ব্যৱস্থাটো কৰো তেতিয়া কি হ'ব আমাৰ মনত সেই ভাব টো আহি থাকিব যে যেনেদৰে হ'লেও আমি এই পাঁচশ টকাটো এই সঞ্চয়ৰ বাবে থ'বই লাগিব নহ'লে আমাৰ বিপদ হ'ব। আচলতে কথাবোৰ তেনেকুৱা ধৰণৰে।
তাকে তুমি বহুত কথাখিনি কৈয়ে দিছা বাৰু দেই বহুতখিনি কথা কৈ দিছা। তোমাৰ মানে বহুত গুৰুত্বপূৰ্ণ কথা কৈছা বাৰু সঞ্চয়ৰ ওপৰত গতিকে সেইটোত তুমি সঞ্চয়ৰ যি যি ভাল গুণ আছে তুমি প্ৰায়খিনি ভাল গুণেই খিনি কৈছায়ে এতিয়া ইতিমধ্যে। হয় নহয় গতিকে আমি আচলতে সঞ্চয় কৰাটো খুব ভাল। সেইটো মানে খুব ভাল অভ্যাস গম পাইছানে? কাৰণ আমি যদি তোমাৰ এতিয়াৰ পৰা যদি ভৱিষ্যতলৈ সঞ্চয় কৰো তেনেহ'লে হয়তো আমি সেই সঞ্চয়ৰ যিখিনি পইচা সেই পইচা খিনি আমি এটা সময়ত সৎ ব্যৱহাৰ কৰিব পাৰিম।
কৰিব পাৰিম হয়।
কিবা এটা আমি কাম নতুন নতুনকে কিবা এটা কাম আৰম্ভ কৰিব পাৰিম গম পাইছা। অ গতিকে আমি সেই সঞ্চয়টো আমাৰ আমি এটা বহুত ভাল লক্ষণ হিচাপে আমি লৈ
উম।
আমি সঞ্চয় কৰি যাব পাৰো সদায় হয় নহয় কাৰণ সঞ্চয়টো কৰিলে নিজৰে লাভ। গম পাইছা নাই? এতিয়া মানে মানুহবিলাকৰ কি হয় আজিকালি টকা পইচা পালে তোমাৰ খৰচ হৈ হৈ গৈ থাকে সৰু সুৰাকে।
খৰচ হৈ হৈ গৈ থাকে। কিন্তু তোমাৰ যদি সঞ্চয়ৰ যদি তোমাৰ লক্ষণ এটা থাকে কাৰণে কি হ'ব তোমাৰ সেই যেনেকুৱা তোমাৰ সৰু সুৰা খৰচ এই সৰু সুৰা খৰচবিলাক খুব কমকে হ'ব।
হয়।
তুমি যিখিনি তোমাৰ ই চেভ টেভ নাই বুলি শুনি পইচা যিখিনি উৰাই দিয়া সেই পইচাখিনি তুমি সঞ্চয় কৰিব পাৰা আৰু তুমি সেইখিনি যেতিয়া সঞ্চয় কৰিবা তোমাৰ হয়টো এটা তোমাৰ মানে অভ্যাস অভ্যাস হৈ যাব যেতিয়া তোমাৰ সেইটো অভ্যাস হৈ যাব তুমি সদায় সদায় প্ৰতিদিনে যেনিবা তুমি ত্ৰিশ, চল্লিশ টকাকে সঞ্চয় কৰা নাই তোমাৰ হয়তো দুবছৰ তিন বছৰ পিছত তোমাৰো বহুত পইচা হৈ যাব গম পাইছা নে নাই। অ, বহুত পইচা জমা হৈ যাব সেই তোমাৰ সেই সিমানখিনি পইচা তোমাৰ নিজৰ কিবা লাগতিয়াল বস্তুও কিনিব পাৰিবা আৰু তোমাৰ মানে যি ইমাৰ্জেঞ্চি কিবা বস্তু কিনিব লগীয়া হয় তুমি সকলো বস্তু তুমি সেই সঞ্চয়ৰ পইচাৰে কিনিব পাৰিবা গম পাইছা। কিন্তু তোমাৰ কিছুমান মানুহ এনেকুৱা আছে
মন নকৰে হয়।
আমি সঞ্চয়টো কৰিব লাগে। কিয় কৰিব লাগে তুমি কৈছা বহুত খিনি কথা।
কৰো তেতিয়া কি হ'ব আমাৰ ধৰি লোৱা আমাৰ যদি কেতিয়াবা ঘপকৈ পইচা তোমাৰ দৰকাৰ হয় নহ'লে আমি চাবাচোন এনেকে পইচা কিন্তু আমি বিচাৰি বিচাৰি নাপাওঁ।
হয়, হয়।
গ'ম পাইছ নে নাই? কিন্তু আমি যদি আমাৰ যদি সঞ্চয় কৰি থোৱা থাকে তেনেহলে
কি
কিবা কেতিয়াবা বিপদো হয়, আমি সেই সঞ্চয় পইচাৰে আমি সেই বিপদৰ পৰা বিপদ মুুক্ত হ'ব পাৰিম। এতিয়া তোমাৰ মানুহ মানে আজিকালি যিসমূহ ল'ৰা ছোৱালী ল'ৰা ছোৱালী মানে তোমাৰ সেই ডেকা লৰা বিলাকৰ কথা কৈছো, সিহঁতে কি কৰে তোমাৰ সিহঁতৰ হাতত টকা থাকে টকা পইচা আহে বহুত আহে অহাটো কিন্তু সিহ'তে কি কৰে সেইবিলাক খাই বৈ খতম কৰি দিয়ে। খাই বৈ উৰুৱাই দিয়ে মানে। এই সেইটো এটা কিন্তু বহুত বেয়া লক্ষণ নহয় গ'ম পাইছা নে? মানুহে খাব লাগে, কিন্তু ইমান বেছি খাব নালাগে মানে গ'ম পাইছ নাই? মানে প্ৰতিটো বস্তু
লিমিট আছে হয়, মানুহে আচলতে এই অযথা খৰচসমূহ কলা কমাব লাগে।
কমাব লাগে কমাব লাগে মানুহৰ যিটো লিমিট এই লিমিটটো মানে ক্ৰচ কৰি দিব নালাগে মানুহৰ। গতিকে আমি কি কৰিব লাগে, আমাৰ কিবা যদি মনো যায় খাবলৈ আমি সেইটো খাব লাগে, মই খাব নালাগে বুলিও নাই
হয়।
তোমাৰ যদি দিনটোত তুমি দহ পেকেট তুমি চিপছ খোৱা আৰু তুমি দহটা বস্তু খাই থকাটো তোমাৰ একো প্ৰয়োজন নাই। নাই কিবা এটা খাবলৈ মন গৈছে খোৱা, যদি তুমি নিয়মত নিয়মত খোৱা নিয়মিত ভাৱে খোৱা ভালকে খোৱা তুমি ইমান অযথাকে কেলে খাব লাগে হয় নে নহয়? অযথা এইবিলাকত যদি তুমি অযথা টকা পইচা খৰচ কৰি দিয়া ন, তুমি সঞ্চয় কেনেকে কৰিবা? অ', সেইটো কাৰণে কি হই সিহঁতে সঞ্চয় কৰিব নোৱাৰে মানে।
নোৱাৰে।
তোমাৰ টকা পইচা যিমান পায় সিমানেই
উম।
মই দিলেই মানে কিবা কিবি কাম অদৰকাৰী কামৰ মানে খৰচ কৰি দিয়ে, সেইটো এটা বহুত বেয়া গুন, আৰু সেইবিলাক কোনবিলাক মানে পিছলৈও থাকি যায় নহয় গ'ম পাইছা নাই? তোমাৰ সেইয়া সঞ্চয় যদি গুণটো নাথাকে, সঞ্চয় কৰা যদি তোমাৰ গুণটো নহ'লে কি হ'ব তোমাৰ হাতত পইচা আহিলেও তোমাৰ সেই পইচাটো তুমি সদব্যৱহাৰ কৰিব নোৱাৰা। আৰু তুমি জীৱনত মানে এজন সফল ব্যক্তি হবই নোৱাৰিবা। কিবা এটা কাম অ' ভালকে কৰিবই নোৱাৰিবা কৰো বুলিলে গ'ম পাইছা নে নাই, তুমি মানে সেই কাম বিলাকত তুমি লবা কাৰণ তোমাৰ হতত পইচা নাথাকিব। আৰু তুমি যেনেকুৱা কিবা ব্যৱসায় এটা আৰম্ভ কৰিছা, ব্যৱসায়টো আৰম্ভ কৰাৰ পাছতে তোমাৰ যিহেতু সেই আগতে তোমাৰ পইচা খৰচ কৰা যিটো গুনটো আছে মানে, এই‌ গুনটো তোমাক তোমাৰ বিশ তাৰিখৰ পৰা যেতিয়া, আৰম্ভ কৰিবা! তেতিয়া, তাৰপৰা যিখিনি পইচা সেই পইচা খিনি, তোমাৰ অযথা তুমি খৰচ কৰি দিবা।
হয়, হয়।
গম পাইছা নাই? গতিকে আমি, সেইটো কাৰণে, সঞ্চয় কৰিবলৈ শিকিব লাগে। আৰু সঞ্চয় কৰিলে, কি হ'ব তোমাৰ, এজন মানুহৰ কিবা এটা, যদি বিপদ আহে! সেই বিপদত, সেই সঞ্চয় পইচা খিনিয়ে, তেওঁ মানে, বিপদমুক্ত হ'ব পাৰে। আৰু তাৰ লগতে, কি হয়, তোমাৰ কেতিয়াবা, নিজকে চাবাচোন? কেতিয়াবা মানে, মেডিকেল যাবলৈ পইচা
নাথাকে, নাথাকে।
তুমি যদি, তুমি যদি সঞ্চয় কৰি থোৱা! মানে তোমাক, কেতিয়াবা ইমাৰজেঞ্চি টাইমত, তোমাক, সেই সঞ্চয় পইচা খিনি, বহুত কামত আহে। আৰু আৰু কেতিয়াবা চাবাচোন? তুমি ক'ৰবাত পইচা বিচাৰিলেও, নাপাবা।
নাপাওঁ, অ'!
গতিকে, সেইবিলাক ক্ষেত্ৰত, আচলতে আমাৰ সঞ্চয় পইচা খিনি, কামত আহে।
হয়, হয়।
আমি, সেইটো কাৰণে, সেইবিলাক ক্ষেত্ৰতে, আমি আচলতে, সঞ্চয় কৰিব লাগে। বেছিকে, সঞ্চয়